অঁ নমস্কাৰ।
নমস্কাৰ নমস্কাৰ ক'ত আছা তুমি?
এ মই এনেই বাহিৰত, তুমি?
অ মই এই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলো ঘৰত আছ
অঁ অঁহ নাই মই অলপ বাহিৰলৈ ওলাই আহিছোঁ।
অহা দেৰি হ'ব নেকি?
অঁ নাই দিয়াচোন কোৱা বাৰু?
অ নহয় মানে সেই আজিটো ধৰি লোৱা সোমবাৰ হয়। এই আমি যে আমি যে পাতিছিলো ফুৰিবলৈ যোৱা প্লেনিংটো।
অ অ কোৱা?
সেইটো কথাকে লৈ মানে আৰু তোমালোকৰ ঘৰলৈ আহিছিলোঁ মই।
অ অ মোৰ অলপ দেৰি হ'ব, বাৰু দিয়াচোন কোৱা ফোনতে পাৰা যদি
অ এতিয়া মানে ফুৰিবলৈ যোৱাটো কি হ'ব এতিয়া কলৈ যাবা?
ফুৰিবলৈ যোৱা শ্বিলঙৰ ফালে যাওঁ।
শ্বিলঙত মানে ন? চবে যাম বুলি কৈছে নহয়?
অঁ অঁ চব যাম বুলি কৈছে দিয়া।
অ তেতিয়া তেতিয়া কেইজন হ'ল?
তোমাৰ আঠজন হৈছে।
আঠজন?
হয়।
এতিয়া গোটেই হাত খৰচ মিলাই টো ন আঠ ন হাজাৰ মান টকালে যাব চাগে?
হয় হয় আঠ ন হাজাৰ ভিতৰত হৈ যাব।
হৈ যাব ন? আৰু এয়া হো হোটেল বুকিংটো?
অ হোটেল বুকিংটো বাৰু হ'ব তুমি সেইটো চিন্তা কৰিব নালাগে মোৰ লগ লগ আছে চব কৰি দিব, হয়।
অ। তাৰপিছত এতিয়া লগত নিয়া প্ৰ প্ৰয়োজনীয় বোলো বোৰ এইবিলাক পেকিং চেকিং কৰিছা নাই?
অঁ মই কৈছিলোঁ এয়া হেৰী কাপোৰ কানিখিনি ভালকে ল'ব দিছোঁ তাৰপিছত পানী ব বটল না নিজৰ ঔষধ পাতি, মানে বতৰটো অলপ ঠাণ্ডা গৰমটো অলপ কাঁহ, চৰ্দি, জ্বৰৰ অলপ ঔষধ ল'ব দিছোঁ দুটা এটা। তেনেকে আৰু তাৰপিছত নিজৰ প্ৰয়োজনীয় পানী ল'ব দিছোঁ আৰু অলপ শুকান খাদ্য, বাকীখিনি বাৰু আমি পাই যাম।
উম! এনেই এইখিনি জেগা অলপ মানে চাবলগীয়া জেগাখিনি তুমি জানা নহ‌য় কোনফালে যাব
অঁ-অঁ অঁ জানো মই চিন্তা কৰিব নালাগে। মই যোনখিনি ঠাইত লৈ যাম প্ৰাকৃতিক সৌন্দৰ্যৰ মানে অ-অপূৰপণীয় মানে।
অ ঠিক-ঠিকে আছে। মোৰ মই মানে তেনেকুৱা জেগা বিচাৰি-বিচাৰি মানে পোৱা নাই মানে। মানে-মানে শ্বিলঙলৈ অ শ্বিলঙলৈ মানে তেনেকে মই যোৱা নাই যে।
অ-অ হ'ব এবাৰ চাই
তাতে অ তাতে তুমিও কলা যে শ্বিলঙতে চবতকৈ ভাল হ'ব। ধুনীয়া-ধুনীয়া জেগা আছে আছে প্ৰাকৃতিক সৌন্দৰ্যবোৰ মনোমহা। আমাৰ এনেকে কলা যেতিয়া মোৰ-মোৰ সেইফালে মানে মনটো থাকি গ'ল আৰু।
অ আচ্ছা-আচ্ছা। তুমি মানে একদম তোমাৰ মনটো ভৰ ভৰপুৰ হৈ যাব, তুমি চিন্তা কৰিব নালাগে। ফটো মোবাইল ল'বা তাৰপিছত বহী এখন ল'বা কলম এটা ল'বা তুমি কিছুমান বস্তু লিখিব পাৰিবা বহীত। তাৰ পাছত ফটো উঠিব পাৰিবা।
অ তোমাৰ এই ডি এছ এল আৰ কেমেৰাটো আ আছিল যে এইটো আছে নাই এতিয়া? অ সেইটো-সেইটো লৈ ল'বা আৰু
অঁ-অঁ! লম।
সেইটোতো মেইন লাগিবই।
অঁ-অঁ সেইটো চিন্তা কৰিব নালাগে। বাকীখিনি মই গোটেইখিনি মানে বস্তু মই মেনেজ কৰিছোঁ। আমি যাব লাগে
কিমান টাইমত গ'লে ভাল হ'ব বাৰু?
আমি তোমাৰ ৰাতিপুৱা বৃহস্পতিবাৰ মানে আমি ৰাতিপুৱা তোমাৰ নটা, দহটা মানত ওলাই দিওঁ ঘৰৰ পৰা।
উম!
মানে দিনটো পাই যাম। তাৰ-তাৰ সোনকালে ওলালেও আমাৰ নিজৰ কাৰণেই ভাল হ'ব।
অ-অ তাৰ দুদিন-দুদিনটো লাগিবই, দুদিন-তিনদিনটো তাত থাকিব লাগিব ন।
অ আমি তিন আমি তিনিদিন থাকিম। হয় আৰু মোৰ যোনটো লগৰ যোনখন হোটেলত ঠিক কৰি দিছে, আমাৰ অসমীয়া ল'ৰা হয়। আৰু তোমাৰ, আমি, মোৰ ভাল লগৰ। অলপ কমত হেৰি কৰি দিব আৰু যোনখিনি যিবোৰ বস্তু চাব লাগে গোটেইখিনি আমাক মানে দেখুৱাই দিব, কৰি দিব। মানে গোটেইখিনি ঠিক-ঠাক কৰি দিব। আমাক মুঠেই প অঁ-অঁ প্ৰাকৃতিক সৌন্দৰ্য তাৰপিছত যোনবোৰ নৈ হেৰি জুৰি মানে আমি গা ধুব পাৰিম। আৰু তোমাৰ যোনটো এটা যে নাম আছে ছেভেন ছিষ্টাৰ ফল। সেইটো মানে এটা সময় আছে, চব সময়তে তুমি দেখা নোপোৱা মানে। দেখিবা কুঁৱলী টাইপ দেখিবা, ভাল যোনটো পৰিৱেশৰ মানে যোনটো মানে আহিব সেইটো তুমি নাপাবা। এটা সময় থাকে সেই সময়ত ত, গ'লে মানে তুমি ধুনীয়া একদম, মানে ইচপষ্ট মানে ফটোখন দেখা পাবা তাৰ।
অ, অ, এইখিনি সেইখিনি-সেইখিনি জেগালৈ মই গৈ, যোৱা নাই।
অ, অ, বাৰু তুমি সেয়া চিন্তা কৰিব নালাগে, দেখিবা বাৰু। খোৱাবোৱা চিন্তা কৰিব নালাগে।
উম, মানে অসমীয়া হোটেল যেতিয়া, আমাৰ ইমান চিন্তা কৰা নাই বাৰু, আৰু কিছুমান আছে নহয় অ, অ, এই আকৌ কি জানে নে নাই, মই মানে এইটো চিন্তা কৰিছো যোৱাবাৰ-যোৱাবাৰ মানে আমি লগৰ, এই বেলেগ এই মোৰ বেলেগ লগৰ আৰু। শিৱ-চাগৰ গৈছিলো ততে, মানে বহুত হাৰা-সা কি হ'ল সেইকাৰণে মানে এবাৰ, বোলে অলপ ভালকে চাম গ'লে।
হ'ব হ'ব চিন্তা কৰিব নালাগে, আৰু মানে মই ঔষধ পানী কিয় ল'ব দিছোঁ, পানীটো অলপ আমাৰ মানে সলনি হৈ যাব ন আৰু তাতে বত, বত ত, দেখিছোই আৰু বান চ'ব মানে বানপানী কিবা লেতেৰা। বহুত দুখিত, পদা-হেৰি হৈ আছে ন। সেইকাৰণে অলপ মানে ঔষধ পাতি ল'ব দিছো নিজৰ মানে দেহৰ কাৰণে ভাল আৰু।
অ, ঠিকেই আছে বাৰু, এইখিনি এতিয়া তাতো ঠাণ্ডাই হৈ গ'ল কৌ, গৰম জেকেট-চেকেট সেইতো ল'ব লাগিব।
কাপোৰ ল'বা, তোমাৰ জেকেট চুৱেটাৰ
উম,
সেইখিনি আৰু
মই ৰেংকুট মই, আকৌ ৰিংকুট এজো-এজোৰ লৈছো মই।
অ, ৰেংকুত ভাল কথা কৈছে আৰু চিন্তা কৰিব নালাগে ছাতিও থাকিব বাৰু।
অ, ত, মানে কি আৰু তাতো-তাতো পোৱাত পামেই। হ'লেও মানে লৈছোঁ আৰু, অলপ আছেই যেতিয়া ধৰা। ব্যৱহাৰ কৰিলে ভাল হ'ব।
অ, সেইখিনি চিন্তা কৰিব নালাগে বাৰু।
উম, জোতা-জোতা দুযোৰ লৈছো, হয়টো আকৌ বৰষুণত ভিজি- ভিজিব লগা উম, বৰষুণত ভিজি যাব পাৰে।
অ,
সেইখনে দুযোৰ লৈ লৈছো।
অ, বাকী এটা কথা হ'ল নহয়।
কোৱাচোন?
মানে, আমি এতিয়া য'ত থাকিম মানে। কিবা এটা মানে। অ, মানে আগতিয়াকৈ কিবা এটা অলপ দিব দিছে আৰু, সৰু-সোৱাকে। তে, মোৰ ফালৰ অ, মোৰ ফালৰ পৰা মই দি দিছো কিবা এটা চিন্তা কৰিব নালাগে সেইটো। অ, মানে আমাক-আমাক যিমান পাৰে আমাক কমকে দিছে মে
দিছো অ, সেইটো তুমি- তুমি দিছা যদি তুমিয়ে দি-দি থৈ দিয়া আমি।
অ, অ, একো নাই হ'ব বাৰু, সেইটো নাই মই বেছি দিয়া নাই টকা সাত সাতশ দিছো মানে, মানুহ বহুত পৰ্যটক বোৰ আহে ন, মানে ৰুমতটো মানে বুক কৰি থব লাগে যে, তেতিয়া মানে কিবা এটা ফালে মানে সি বোক হয়, যিমানে নহওঁক নিজৰ ন, লগৰ হ'লেও, চবেতটো চলিব লাগিবই।
লাগিব। অ,
এইখিনি সময়ত বহুত পৰ্যটক আহে, শ্বিলঙত, মেঘালয়। জানে, কিমান দেশ-বিদেশৰ পৰা লোক আহে।
অ!
সেইটোৱে আৰু, অ এতিয়া আমি ভালকে ফটো চটো উঠিব লাগিব। তাৰ বিষয়ে জানিব লাগিব, ভাল গোটেই ঠাইখিনি আমি মানে নিৰ্দশন কৰিব লাগিব। ক'ত কি জেগা আছে? কি ঠাই কিহৰ কাৰণে বিখ্যাত?
অঁ!
আৰু সেই
তাতে, তাতে মানে মানে গৰম দিনত বেছি গৈ ভাল লাগিব এইবিলাক।
অঁ, অঁ গৰম দিনত আমি গা-ধুব পাৰিম, ভাল ভাল জেগা আছে। অ চেৰাপুঞ্জী, খালি সাৱধানত কিছুমান মানি ব লাগিব আমি। যতে-ততে আমি যাব নালাগিব চব সময়তে। আৰু জানাই কেইদিন পাহাৰ খহিছে, বানপানী, এয়া কি বুলি কয় যোৱা বাটৰখিনি দেখিছাই। সেইকাৰণে মই বৃহস্পতিবাৰ মানে যাম বুলি ভাবিছো, এই দুদিন মান থাকি, অ সেইখিনি নি নিজৰ হেৰি আৰু
এইটো বৃহস্পতিবাৰ, মই তাকেই এতিয়া ৰাস্তালেকে যাব ওলাইছোঁ।
বাৰু অ তুমি আহা! এতিয়া কেইটা বাজিছে? এতিয়া ছটা বাজিছে, তুমি সাতটামান বজাত আহিবা লগৰ ইহঁত দুইটাক লৈ।
অ!
এ হেৰি কি বুলি কয় ফক ফকৰকে লৈ আহিবা।
অ, অ সি অ সিওতো উৎপাত কৰি আছে, সি এইবিলাক আলোচনাত ভাল।
অঁ ফকৰক লৈ আহিবা, আকৌ হামজা হামজাকু লৈ আহিবা।
অঁ!
আৰু তুমি আহি যাবা আও তিনটা।
যাম বুলি কৈছে, তাকো হেৰি নহয় এই অভিনাশ যে
তাক, তাক, তাক ফোন অ কোৱা
সিও যাম
অ তাৰ লৈ আহিবা, একো নাই কি মানুহ বেছি হলে নিজৰ কাৰণেহে ভাল। বুজিছা নে নাই?
পইচাও হয়।
উম একো নাই! মানুহ বেছি হলে ভালহে।
অ মোৰ সিও যাম বুলি কৈছে যে - মই তাক মানা কৰা নাই অ।
অ, নাই, আমাৰ কাৰণে ভাল হ'ব মানুহ বেছি হ'লে মানে পইচাটো অলপ কমি যাব।
উম! আৰু মানুহ বেছি হ'লে- আমাক আমাকো ৰুম ৰুম-চুম লোৱা বা খোৱা, খোৱা-বোৱা সেইবিলাক বুকিং কৰোঁতে অলপ ৰেহাই হৈ যাব দিয়া।
একো নাই, মোৰ লগৰটোৱে কৈছে আৰামছে দহ, পোন্ধৰটা মানুহ থাকি যাব পাৰিব।
অঁ, অঁ ঠিকেই আছে তেতিয়াহলে।
একদম ধুনীয়া এচি একদম ধুনীয়াকে সি দেখাব তিনদিন।
অঁ।
আমি।
একদম আমি মানে এইবাৰ ফুল এনজয় কৰিম আৰু।
অ' একদম ফ একদম ধুনীয়া ফটো- চটো উঠিম। তাৰ বিষয়ে জানিম আৰু শ্বিলঙৰ বহুত জানিব লগগীয়া কথা আছে। মেঘালয় চেৰাপুঞ্জী। পাহ আমি বহুত নজনা কথা আছে, সেইবোৰ জানিব পাৰিম।
মানে এবাৰ শ্বিলং মেইন য মেইন জেগা খিনি মই টাউনতো গৈ পোৱা নাই। টা গ টাউনত যাব মন লাগিব
আমি এবাৰ ভ্ৰমণ কৰিমেই মানে আৰু ভ্ৰমণৰ জ্ঞানবোৰ আমি পাম। আমি বহুত নজনা কথা কিছুমান কিতাপত নজনা কথা আমি। ভ্ৰমণ কৰি গম পাম শ্বিলঙৰ বিষয়ে। তাৰ সাজপাৰ তাৰ লোকসকলৰ বেলেগ- বেলেগ জাতি আছে সাজপাৰ নগা সাজা। সিহঁতৰ খাদ্য সিহঁতৰ। কথা বতৰা কি - কি খায় কেনেকৈ থাকে গম পাম।
হয়।
হয়নে নহয়?
অঁ। অঁ।
অঁ।
উমেদ হয়। স একে নহয় সেই কথা অলপ মানে তোমাৰ লগৰ আছে যদি ইমান চিন্তা নাই। আমাৰ পাজো নালাগে।
অ' সিহঁতে খাছীয়া যে গম পাব।
উম। হয়। দিয়া বাৰু আমি ইয়াত মই তোমালোক তোমাৰ ঘৰলৈ গৈ আছোঁ তুমি আহা।
অঁ অঁ, আহা আহা।
অ' হ'ব দিয়া।
উম, দিয়া হ'ব নহ'লে ন' অ', অ' দিয়া।